হেল্ল' অ কি কৰি আছা?
অহু এই মাত্ৰ মানে গা পা ধুই ভিতৰ সোমাইছো
অ অ অ খোৱা বোৱা কৰিলা
খোৱা বোৱা কৰা নাই কৰিমহে বাৰু
অ অ এ
কেইবাৰো
অ অ আজি দেৰি খালো খালো আমাৰ ফাঁচটো হ'ল
অ নহয় নহ ব্ৰেকফাষ্টটো কৰিলো মই এই দুপৰীয়া
অ অ নাই আমাৰো দুপৰীয়া আহাৰতো খোৱা হোৱা নাই আমাৰ এটা বজাত খোৱা হ'ব
অ অ আজি অ এনেই ৰাতিপুৱা গা ধোৱা আজি মানে কি বন্ধ বুলি অলপ কামো ওলালে
আহ তাতে আজি বন্ধ নহয় অ সেইয়াই
তাৰপিছতে সেই সোপা কৰি থাকোঁতে অকমান দেৰি
অ ময়ো এই ঘৰৰ এইটো এইটো কৰিলো বন্ধ বুলি অ তাৰ পৰা হেৰি ভালে ভালে তোমাৰ মা হঁতৰ ভাল- ভাল ন'। অ' অ' আজি ক'বাত ওলাই যাবানে বন্ধ
তাকে ভাবিছিলো এবাৰ। মোৰ মানে অকমান এই মলতো যোৱা কথা আছে এতিয়া আজি খুলিব বাৰু মল, কিন্তু বজাৰ কেইটামান অ বজাৰ কেইটামান আছিলে। তাৰপিছতে এ আৰু সেই ফ্ৰেণ্ড এজনীৰ ওচৰলৈ যোৱা কথা আছিলে।
উম।
একেবাই যাব লাগিছিল মানে এ কিবা কথা এটা কাৰণে তাৰপিছত তে আজি বোলো যদি ম'লত যাওঁ তেন্তে হ'লে চাগে এপাক মাৰিম সেইটো মানে পিছবেলা যাম আৰু
অ' পিছবেলা অ', মোৰ বাৰু এতি এতিয়ালৈকে তেনেকে একো প্লেন ওলোৱা নাই নাই হয়টো ঘবকে ওলাইও যাব পাৰে, মাহঁতৰ লগতে হক হে লগৰ লগতে হক, বাকী ব্ৰেকফাষ্ট কি কৰিলা?
ব্ৰেকফাষ্ট মই ৰুটি খালোঁ আজি। ৰুটি নাই আমাৰ মিক্স চবজি এটা কৰিলে মিক্স চব্জি লগত খালো।
অ অ ঠিকে আমাৰ এতিয়া ভাতত লাগিব গৈছে আৰু মা
অ' আমাৰ আজি আকৌ আমাৰ মানে বৃহস্পতিবাৰে আমাৰ হেৰি খাই নিৰামিষ খাই
নিৰামিষ ন অ' মানে এইটো মানে পিঁয়াজ দিয়ে নে নে অকল পিঁয়াজ নামাৰে খোৱা নে, নে মাছ মাংসই নোখোৱা অ।
কণী নাখাওঁ আমি এ পিয়াঁজ-চিয়াঁজ প্ৰথম খোৱা নাছিল আছিলে মগু দাইল এনেকে হেৰি এ তেল মাৰে কিবা দি খাবলৈ ইমান বেয়া পাওঁ মই। মই বুলিয়ে নহওক অ' ছবেই বেয়া পাই, তাৰপিছত পিঁয়জ নিদিলে কিবা বেয়া পাওঁ মানে আৰু নহয় প প্ৰকৃততে যেতিয়া আমি ব্ৰত মানে আমাৰ পৰিয়ালৰ কোনোবা মানুহ ঢুকালে যে ব্ৰত কৰো তেতিয়া পাৰি কিন্তু। তেতিয়াতো একো খোৱা নাযায় ন' বইলে
অ অ
পাৰি কিন্তু এতিয়া কিয় নোৱাৰি নাজানো
অ এতিয়া তোমালোকে গলে অ বৃহস্পতিবাৰে বিয়া হলে বা হেৰি হলে তেতিয়া তোমালে খুৱাই চাগে বাহিৰত খোৱা তেনেকে অ অ অ এই এইবাৰ নেকি তোমাৰ নতুন বছৰ হেৰি বু বাৰ মংগলবাৰে বহুতেই নাম বিহু আৰু নতু ব নে বৰা মঙগলবাৰ পৰা কাৰণে আহ অ বিহু সেইকাৰণে বহুত উ উৰুকা পৰিছিল কাৰণে বহুত কৰে লোকচান হল কিছুমানে আহে খাইছে অ অ মোক আকৌ শনিবাৰে মানিব দিছিলে দিয়ে এটায়া শনিবাৰে মই মানিলো ক্লাছ এইটৰ পৰাই তাৰপা মানুহতে মই লাষ্টত এ নিৰামিষ আৰু মাছ মাংস দিম আৰু বাহিৰে তাৰ পিছত তোমাৰ কি হল মানিলো তাৰপিছত হায়াৰ ছেকেণ্ডৰী পঢ়ালৈকে মানিলো তাৰিছত মে নামানিলো এই উ বহুত বছৰ মানিলো আৰু অ তা তাৰ পিছত মানে খোৱা হলো মানে ইটো তাৰ পৰা মানে মাজত এ সেই চোৱাাওতে মানে আকৌ কল নাই যে নাই পৰাপক্ষত মানি থকাাতটো ভাল মানে শনিবাৰে
অ শনিবাৰেতো শনিবাৰটো মানে হেৰি উ আমাকো মানিব দিছিলে গম পাইছ নে শনিবাৰতো নিৰামিষ খাব দিছিলে তাৰ পিছত মাজে মাজে খোৱা হয় শনিবাৰতো মানে কি হয় জানো মাজে মাজে খেলি মেলি কৰি দিয়ে আৰু শনিবাৰতটো বেলেগত গ'লে কিন্তু নাম মান উঠ উঠি যায় ৰক ভাল উ মা মানে মামাৰ ঘৰত গ'ল বা কৰ'বাত গ'ল তেতিয়া মানে উঠাই দিয়ে শনিবাৰটো এতিয়া মানে বাকী কেইটা চলি আছে আৰু
এতিয়া আহ এতিয়া মানে মই মাজতে শনিবাৰতো তেনেকে এৰি দিলো এৰি দিয়া এৰি দিয়াৰ পিছত তোমাৰ আকৌ হেৰি হ'ল অ মানিব কোৱাৰ পৰা আকৌ এতিয়া মানা হলো আৰু কিনো মাছ মাংস খোৱাাতোৱে দিন মানে হেৰি
একো নহয় আচলতে চাব দেহাটো ভালে থাকে নহয় নিৰামিষ খালে কিন্তু একুৱেলি হয় উ দেহাটো ভালহে থাকে
অ কিন্তু আকৌ কেতিয়াবা তোমাৰ শনিবাৰেও ধৰা কাৰোবাৰ বিয়া কাৰবাৰ বাৰ্থডে পাৰ্টি কৰা তেনেকুৱাও হৈ যায় মোৰ কেতিয়াবা এতিয়া মানে কি আৰু তেতিয়া অ মানে এতিয়ালৈকে পৰিলে মানে খাই দিব লগা হয় কেতিয়াবা মানিও দিও মানে তেনেকুৱা আৰু কিন্তু প্ৰায় মানে আগত আগতে সেইটো হৈছিলে মই শনিবাৰে কাৰোবাৰ বিয়া বাৰ্থডে পাৰ্টি আকৌ কিবাই হয় অ আকৌ ধৰা কবালে খাবলৈ গৈছো মানে ধৰক ভাতৰ নিমন্ত্ৰণ দিছে কৰবাত এয়া মোৰ কাৰণে আকৌ এক্সট্ৰাকে ধৰক মানুহ ঘৰৰো অল অকণ সুবিধা হয় হেৰি হয় সকাৰণে তেনেকুৱাত মানে খাই দিওঁ অ খাই দিয়া হয় আৰু কিন্তু মই একো মানে কি তোমাৰ বইল হেৰিটো খাই আকো বিৰাট ভাল পাওঁ বইল দালিটো নোৱাৰি যে তুমি যে
অ সেই কন্টিনিউ নোৱাৰি এই পৰিয়ালত যে মানুহ সোমৰে তেতিয়া দেখোন ভাল লাগে তেতিয়া মানে আচলতে কি জানা নহয় আমি যে দিনত লঘোনে থাকো লঘোনেে থাকি ৰা তেতিয়া খাব পাৰি ভাল লাগে তে
অ কিন্তু আকৌ মোৰ মানে মোৰ মানে কি হয় অ মাত্ৰাত তেতিয়া কন্টিনিউ খাই দিলে মোৰ মানে গেছ ফম কৰি দিয়ে বহুত মগেজ হয় এতিয়া ধ তোমাৰ এদিন এতিয়া বাকী কেইটা ধৰা খাই পেলাই এদিন তোমাৰ নিৰামিষ গেছো তেখেইটো মোৰ একো প্ৰব্লেম নাই
নহয় হেৰি কন্টিনউ কৰিলে চহৰে হয় কিন্তু তোমাৰে নহয় কে চহৰে হয়
নাইবা বাটাৰ অক দি লওঁ দালি তাপা আলো থাকে অঁ তাপা তোমাৰ ঠাডা দিনতো এইিল ধেৰ চবজি থে গাজৰ খোৱা উ কবি কোৱা, তাৰপা অ- অ, তাৰপা ধৰা এই গৰম দিনত তো তেনেকা ভাত কেৰেলা, তাৰপা পৰুৱা বেঙেনা কোৱা, এইবিলাকো দি, অ', জিকাটো দি লওঁ, জিকা‌‌ আকৌ ৰসটো খাই ভাল পাওঁ মই, সিটাগাল নাখাওঁ। তাৰপা তোমাৰ অ'--বুত কেইটামানো মানে তোমাৰ তিয়াই থলো জলকীয়া নিমখ দি পেলাই তেনেকে সেই তে এসাঁজ খ ম
কণ্টিনিউ চবৰে হয় মোৰো হয়
অ'-অ।
ম ন গিয়ছো
অ হয় সেইটোৱে আৰু গেছৰ ঔষধ খাই থকাটোও ইমান ভাল নহয় ন?
ভাল নহয়, কিন্তু খাবই লাগে যে ৰেগুলাৰ।
কিন্তু মানে কি মোৰ যেতিয়া গেছ হোৱাৰ নিচিনা মানে পাওঁ মানে অতিমাত্ৰা হ'লেতো মই খায়েই দিওঁ
কালিয়ে মই ৰাতি তিনটা বজাত, উম তিনটা বজাত পোহৰ নহয়তো, অ' সাৰ পাইছো ইমান মূৰ বিষাইছে তাৰ পিছত উঠি পেলাই মই গেছৰ কেপচুল মানে গেছৰ কাৰণে বুলি ধৰিছোঁ আৰু। এ কিবা কিবি কালি খোৱা হৈছিল এনেকে তাৰপিছত মই ভাবি আছো মনতে মানে এনেও কিবা তেনেকুৱা লাগে ন গেছ গেছ নিজে অনুভৱ কৰিব পাৰি গেছৰ মুৰৰ বিষ খিনিয়ে বা মাইগ্ৰেইনৰ বা কিবা তাৰপিছত খালী মূৰৰ বিষটো মানে মোৰ, মই ভাবিছোঁ গেছেই উঠিছে মোৰ। তাৰপৰা তিনটা বজাত উঠি পেলাই মই কেপচুলটা খালো অ তৰে যদি বুলি তেহেইতটো খালো খাই লৈ পেলাই তাৰপিছত একদম বাম সানি মই নাই টোপনি নাযায় আৰু তিনিটা বজাৰ পাছত‌ মানে কোনো কাৰণে টোপনি নাযায় অশান্তি‌ লাগে। তাৰ পিছত মই পাঁচটা চাৰে পাঁচটা বাজিছে পাঁচটা চাৰে পাঁচটা বজাত মই উঠি দিলো উঠি দাঁত চাত ব্ৰাছ কৰি দিলো তাৰপিছত অকমান কমিলে তাৰ কমাৰ পাছতে তাৰপা কমা নাই দেখোন চাহ খালো, লাল চাহ খালো লাল চাহ একাপ বিস্ুট দি তেনেকে খালো মানে মই এখন পাতল পাতল লাগিছে
উম, তোমাৰ মাইগ্ৰেণৰ প্ৰব্লেম আছে যদি মেন্থলটো গোন্ধি দিবাচোন‌
আগতে দিছিল আগতে বহুত কৰিছিল মোৰ মানে বহুত বেছি হৈছিল মেট্ৰিকৰ সময়ত মোৰ বিশষকে
মাৰ মানে মাজতে মোৰ মাৰ মাৰো হৈছিলে
মই এতিয়া এক্সাৰচাইজত ভাল কৰিছো প্ৰায়ে ভাল হৈছে বুলি কলেও হ'ল উ
তোমাক কেতিয়াবা চকু প্ৰব্লেম কাৰণেও হয় জানে আমাৰ মা আমাৰ মাৰ মানে আাৰ আমাৰ মাৰ মানে কি অ মূৰটো মানে বিষাই থাকে অনবৰতে তাৰ পৰাা মানে কি হ'ল অ মেন্থ অলপ মায়ে মানে নিজে অনুমান কৰিলে যে নাই মোৰ চকুৰ পাৱাৰো কমিব পাৰে হয়টো চশ অ হয়টো মানে চশমা উ উ সলাব লগা মোৰ মায়ে এনেও চশমা পিন্ধে হয়তো চশমাৰজোৰৰ পাৱাৰটো অ পাৱাৰ হেৰি হ'ব পাৰে সেই কাৰনে মা ডক্তৰ তাত গ'ল তা চত চকু তো চশমা যোৰ মানে সলাই দিলেম মা মানে পাৱাৰ টো আৰু মানে এ ডক্তৰে মানে প্ৰেছকাইব কৰা পিছত মানে হেৰি কৰিলে এতিয়া মানে মায়ে মানে অ চশমাৰ পাৱাৰ টো সলাই দিয়াৰ পিছত মাৰ মূৰৰ বিষ
নাইকিয়া হ'ল ন অ
মোৰ আকৌ তোমাৰ গেজ বস্তুটো কাবুলী বুটৰ ঘুগুনিটো খালে হয় মানে অতিমাত্ৰা হয় অ এতিয়া যে ঘুগুন ঘুগুনিটো যে বনাই
মই কিন্তু লোকেল গোটটো খালে মোৰ একো নহয়
কোৱা তোমাৰ কলা বুটতো কোৱা তাৰ বা গ্ৰীণ ম গ্ৰীণ মটৰটোমই ইমান অ মানে সেষ অ কিন্তু বগা মটৰৰ ঘুগুনটো মই ভাল পাওঁ অ দেই সেইটো মোক খোৱা হয় সেইটো তোমাৰ মই সেইটো মই তোমাৰ ভাত ভাতৰ লগতো পাৰো সুদায়ো পাৰো কেঁচা খাবা নে সেইটো মই বহুত তুমি যেনেকে দিম তাৰ পিছত কাবুলি বুটতটো মানে কি খালে মোৰ বহুত গেছ হয় কিন্তু আজিকালি আকৌ ধৰা তোমাৰ ক'বাললে গ'লে তোমাৰ চলে বতৰা সেইটোতো থাকিবই ম মানে থাকেই আৰু ক'বাত এতিয়া কৰ'বাত কিবা পাতিছে ধৰা সকামেই ইটো কিবা লুচি আৰু গোটেই চলে অ ত তেতিয়া মানে মই গেছৰ ঔষধ এটা মানে খাই যাবই লাগিব হেৰি কৰি পেলাই সেইটো মানে খাব আও খাবই লাগিব সেই কৈ পেলাই আৰু কিন্তু মই কাবুলী বুটটো কাবুল বুট তো তোমাৰ শুদায় খাই মই ভাল পাম কেঁচাকে আৰু
অ মই কিন্তু বেয়া পাওঁ খাবলৈকে চাই আৰু মোৰ এনেই হেৰি কৰিলেও বেয়া লাগে খাবলৈ
ত ৰেচিপি এটা মানে মাজতে আমাৰ মানুহ ঢুকাওতে তোমাৰ বুটসোপা খাই থাকিলেওতো তোমাৰ গেছ হয়
গেছ হয়
আৰু নাখালেও নহয় সেইকাৰণে মই কি কৰিলো আলু বইল কৰি পেলাই কাবুলী বুট টো সানিছো তাত সানি পেলাই তোমাৰ নেমু অকন চেপিছো চেপি পেলাই চা মছলা গণ দিছো তেতিয়া কিন্তু খাই বিৰাট টেষ্টি লাগে তুমি এইটো ৰেচিপি ট্ৰাই কৰিব পাৰা হু হা হেৰি খাই মানে ভাল লাগিলে তোমাৰ নেমু নেমু আলু বইল কৰি লগত দিছো মানে তুমি কাবুলী বুট বুটতো সিজাইও লব পাৰা নাইবা অ কেঁচাইও ল'ব পাৰা সেইটো তোমাৰ নিজৰ লগত কথা তুমি তেনেকে খাই চাবা বিৰাট ধুনীয়া লাগে খাই মই মানে খাইছো আৰু তোমাৰ একো অপকাৰো নাই না মছলা না হেৰি অ অ আৰু চাট মছলাটো তোমাৰ হজমলাৰ হেৰিটোৰ নিচিনা মানে হজমলা টো টাইপ আৰু
খাই ভালো লাগে জালমুড়ি টাইপ তেনেকে বনাই লৈছিলা ন
হেৰি নাই তোমাৰ হেল্থি বস্তুে পৰিল ন আলু তাৰপিছত কাবুলী বুট তোমাৰ প্ৰটিন থাকে হেৰি থাকে অ তাপা তোমাৰ কেঁচা বাদাম টো দি লও
উম মই আজিকালি বাদামো খাব নোৱাৰো জানানে এই যিটো আমাৰ এইটো হেৰি বাদানটো আৰু সেইটো মই খাবই নোৱাৰোঁ
অ অ আলম চো ম মোৰ খোৱাহে আৰু আলমণ্ড টো খোৱাো ভাল নহ বহুত বেনাৰৰ প্ৰতি স মান ত প আমি মানে কি থৈ দিওঁ
আহ তিয়াই পেলাই খাাম
অ মই কেতিয়াবা সুদায়ো খাম নাইবা
উ মই নেখাও সুদায় তিয়াই থৈ খা আৰু এই কিবা বনালে মই দি দিওঁ মানে তেতিয়া শুকানে দি দিওঁ শুকানে কাটি কাটি
খোৱা হয় আলমণ্ডছটো আৰু ডেইলি মানে তিনটাত ৰত খাব নালাগে অ তিনটাই মানে স কাৰণে বহুত হাই প্ৰটিন ন
উম বহুত ভাল মানে কেলচিয়ামো থাকে বহুত
আছে না
ঠিক আছে দিয়া বাৰু হ'ব দিয়া ন উ